শুনিছ নে?
শুনিচো কোৱা।
আহ কি কৰিছা?
এ নাই ভাত পানী খো-
ভাত পানী খালাইে নেকি?
অ কোনে বা হয় মানে আ মানে গধূলি সময় হ'লেও পোৱা যায়।
উম তো মাতটো ভালকে অহা নাই।
মানে এতিয়া মই বি এছ এল কৰিলোঁ। সেইকাৰণে মানে বি এছ এল মাতটো পানি ইমান মানে ওচৰত ভালকে নাহে।
অ অ
বাকি কোৱা তুমি কি কৰিছা?
মই এনেই ফোনতে মানে ইনষ্টাগ্ৰামটোকে চাই আছিলোঁ।
অ বাকী তুমি কিবা খালানে নাই এতিয়া।
এতিয়া খাম ভাত বনাই আছে ভাত পিনী খামগে আৰু।
অ বাকী কিয়াজি ফিলিম নি চাবা অনলাইনত।
এনে মানে মই চাই থাকোঁ হা মানে ৱেব চিৰিজ এখন চাই থাকোঁ মই।
গচৰা বিলাকে বেছি ওৰানামই চাই নহয় সেইকাণে মোৰটো অফ কৰি দিছোঁ পিছল
উম হম বাকী কোৱা খবৰ খাতি কেনেকুৱা?
ভালে বাৰু এতিয়া অলপ।
উম
ভাল বুলিনো কি আছে। তালাক বোৰ কৰিছ নাই এতিয়া।
যদি কেতিয়াবা যদি চিক ভাৱে লাইফটো আগুৱাই যাব কাৰণে- কমাতেন বোৰ ইউচ কৰাব যাম বাৰু কিন্তু বেছি এনেকুৱা আকৌ অসুবিধা হোৱা নাই বাৰু। চলি আছোঁ যেনেতেনে ঘৰৰ মানুহৰ আশাতে।
উম
এইবাৰ কৰি লওঁ আগুৱাই চাম বাৰু এতিয়া।
অ কিবা হেৰি। কিহলৈকে পঢ়িলানো তুমি।
মই বি এ কমপ্লিট কৰিলোঁ বাৰু।
অ ত এতিয়া মানে কিবা পৰীক্ষা বিলাক দিবা নে চাকৰি কাৰনে।
চাকৰিকানে মই কমপেলেন দি আছোঊ বাৰু মোৰ মানে কি। আজি তিনি মানে আগত তেতিয়া মই মানে ভৰি-ভাঙিছিলে মানে ফুটবল খেলোতে,
উম',
তাৰ পাছত মানে একো এনেকুৱা ইণ্টাৰভিউ দিয়া নাই মানে। কি এনেকুৱা একো পৰীক্ষা যোৱাই নাই মানে আ।
উম
এনেকুৱা যোনবিলাক থিৱৰি মানে থিৱৰি বা প্ৰেকটিকেল পৰীক্ষা হৈ থাকে ইমান আজি লেকে দিব যোৱা নাই। সকাৰ মাজ লৈ দিব জাই সতটো
উম-উম
সেইকাৰণে মান একদ মক ্ৰাক হ নাই
অ মানে এই পুলিচ আৰ্ম বিলাকে বাহিৰে মানে এ ডি আ ই থ্ৰাড গ্ৰেড ফ গ্ৰেড আকৌ ৰে এইবিলাক দিব পাৰা নহয় ৷
নহয় একবাৰ দিছিলো মানে তেতিয়া মই ভাবিছিলো কি এ নৰ্মেলি মই যোনবিলাক কৈছো মানে কি গোটেইবিলাক কৰিলো খালি তাৰপিছত মই যোনবিলাক পাৰা নোৱাৰা স গোটেইবিলাক মানে কি মই নিজৰ মানে অনুভূতি মাৰি দিলোনাকাৰ লাগে যে
উম
নে মো নহ'ল মানে সেখেনি সময়ত ৷ ছ অলপমান দিনৰ কাৰণে যিহেতু সেই পৰীক্ষাটো এবছৰৰ মূৰতহে হয় ন?
কোনতো পৰীক্ষা?
এডিআৰই কিবাকিবি এইবিলাক যোনবিলাক
অ এবছৰ মূৰে ম ওলাই থাকে এইবিলাক বছৰে বছৰে ওলাই আৰু নে উ
বছৰিবিলাক পৰীক্ষা সেইবিলাকত মই আজিলৈ উত্তীৰ্ণ হোৱা নাই বাৰু
উম
বাকী অলপমান মো ভূলৰ কাৰণে উত্তীৰ্ণ হোৱা নাই বাৰু গম পাইছো আৰু
ভালকে পঢ়িবলৈ দিলে পাছ কৰিবা দিয়া আৰু ধুনীয়াকে ৷
মানে মই কি জীৱনত প্ৰথমবাৰ দিবলৈ গৈছিলো সেইদিনাখন মানে গোটেইবিলাক কৰিলো কিন্তু যোনবিলাক মই নোৱাৰো সেইবিলাক মই মানে কি এনে মানে কিবা কিবি দি থৈ আহিলো ৷
অ নিগেটিভ মাৰ্কছ থাকে যে!
টো সেইটোৱে ৷
উম ময় দি চাইছিলো এবাৰ এনেই মানে একো নপঢ়াকে আৰু ধৰ মানে দেউতাই অকমান লাগি আছিলো দিবলৈ কাৰণে এনেই দিছ
অ মোকো সেই ঘৰত মানে মোক মোকো ঘৰত জোৰ দিয়া কাৰণে মই এবাৰ দি চালো ৷ এনেও মো সেই বিয়োগাত্মক যোনবিলাক
অ ন একো নহয় ন প্ৰথম দিলেই যে পাব লাগিব বুলি একো কথা নাই নহয় মানুহে লাগেই এক্সপ্ৰিয়েছ লাগেই সেইকাৰণে দিব দিছিলেই ময়ও দিছো তুমিও দিছা সেইেই কথা দিয়া ৷
নাই সেই মানে কি যোনবিলাক গম পাব মানে মোক ঘৰ পাতিব দিনে কি এতিয়া আক এবছৰ ৰৈ গ'ল ন মই ৷ এবছৰ ৰখি গ'ল যোৱা সাত অ এবছৰ মোৰ কাৰণে দেৰি হৈ গ'ল মোৰ জীৱনটোৰ কাৰণে ৷ সে জীৱনটো চলিব কাৰণে মোৰ এইবছৰো বহুত কি আৰি আছোৰ যদি মই সেইবছৰ চাকৰি পালো হয়! আজি মই জীৱনত। বিলাক কাম হয় কিবা কিবি
উম
কাৰণ মোৰ জীৱনটো আগবাঢ়িব লাগিব।
উম।
সেইটো কাৰণে মই মানে তেতিয়াবা হলো। মানে মোৰ লাইফতো থৈ পিনে কিবা ৰিতেয়েৰ হোৱা নিচিনা হৈ আছে।।
উম এ হ'ব একো নাই এতিয়াওতো বহুত সময় আছে ন, বি এ পাছ কৰি উঠি চাহে।
বিয়ে পছ মানে কি এ? আমাৰ বিযেলক সোধ হয় মোৰ ইনটেজ বিছ বছৰ হৈ গ'ল অলৰেডি নেক্সটো। চান্স বেছি নাই চাগে, মোৰ ত্ৰশ বছৰলে মোৰ এই বিলাক চাকৰিৰ কাৰণে মোৰ চান্স থাকিব। কিন্তু পাছৰ মই কি কৰিম ঘৰত গৈ মই আকৌ বি এ টো কৰিব লাগিব।
মানুহে মানে মাথাতটো মানে দুইফালে মাৰিব লাগে হ সদায় এটা ব্যৱসায়। ব্যৱসায়ৰ ফালে আৰু এটা চাকৰি বাকৰি ক্ষেত্ৰত। ভয় কৰিবলগীয়া কাৰণটো মানুহক। পইচাঁ লাগিব সৰহকৈ হাতত।
নাই, নাই, নাই ব্যৱসায়ত মই আজিকালি কথা গম পালো ব্যৱসায়ত মই ইমান এটা পইচাঁ নালাগে। মানে কি তুমি যদি। এটা মানে বেলেগে নকৰা কাম এটা মানে আৰম্ভ কৰিছ নহয় সেইটো মানে তোৰ পইচা মান খৰচ নহয়। যদি তোমাৰ ঘৰত এনেকুৱা বস্তু আছে যদি। তুমি সেইটো বস্তু বিক্ৰী কৰি তুমি আকৌ এটা আগব্ৰেড কৰিব পাৰা মানে কি। আগবঢ়াই লৈ যাব পাৰা সেইটো মানে তেতিয়া মোৰ পইচাঁ প্ৰয়োজন নাথাকে। যিহেতু আমাৰ ঘৰত এতিয়া কেঁচা কি বুলি কম, তোমাক এতিয়াই কেঁচা মাল বুলি, আগতে ত পঢ়িছিলা ক্লাছ ছিক্সত ফাইভত যে পঢ়িছিলা। মানে সমাজ বিজ্ঞানত যোনটো মানে কেঁচা মাল ব্যৱহাৰ হয়। মানে কুঁহিয়াৰ ধান। মটৰ, কিবা কিবি আছে সেইবিলাক মানে লৈ জৰিয়তেই ব্যয়ৱসায় আৰম্ভ কৰিব। পাইছা তেতিয়াহ'লে তুমি অলপ আগবাঢ়ি যাব পাৰিবা। মানে কি তুমি যদি এতিয়া বেলেগৰ বস্তু। বস্তুতটো বেলেগ কিনি আনিছা, তুমি আজি বস্তুটো তুমি কাইলৈ বা আঠ টকা, ন টকাত বেছি লাগিব হয়নে, তুমি যদি সেই আঠ টকা বা ন টকাত বেছি। নহ'লে তোমাৰ নিজৰে লছ হ'ব। অসুবিধা হ'ব।
উম।
হয়নে ন মানে সেইটোৰ জেগাত বোলে তুমি অলপ মানে অসুবিধা পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰে কিন্তু যদিহে তুমি নিজৰ কেঁচা মালৰ পৰা যদি তুমি বিজনেচ বা ব্যৱহায় আৰম্ভ কৰিম বুলি ভাবিছা ওম লাহৰত
অ উম
মানে মই তেনেকুৱা এটা মানে কি ভাবিছো হা মানে মই তেনেকুৱা কথা এটা ভাবিছো তেনেকে যদিহে মই ঘৰত কিবা কিবি বস্তু বা খেতি কৰি নিজে এটা মোৰ ঘৰ মানুহ কি আছে ইমানখিনি মইনো নাজানো মোক দেউৰা হান পান ঠিক আছে যদি মই তাতে খেতি চেতি কৰো যদি এইবিলাক বস্তু ব্যৱহাৰ কৰি কিনি যদি মই বজাৰত উলিয়াই দিব পাৰো
অহ
উ মোৰ নিজৰ পৰা বস্তুবিলাক যিমান ওলাই গ'ল মই বেছিলৈ কিবা কিবি কৰিলো মোৰ নিজৰে বজা সোমাই গ'ল
উম উম
কাৰণ মই কোনো কুু স খাৰ পৰা নাই লোৱা নাই অ হ'লচেল মই একো বস্তু লোৱা নাই সেইটো কথা মোৰ নিজতে সোমাই গল সেইটো আমাৰ নিজে উপকৃত হব পাৰো
উম হয় বাৰু
সেই তেনেকুৱা মানে কি মই কিবা তেনেকুৱা বিজনেচ বা কৰিম ভাবিছো কিন্তু জীৱনত তথাপিও মানে কি এনেকুৱা চৰকাৰী চাকৰিটা বিচাৰি আহিছো
অ মানে চৰকাৰী চাকৰিটো হলে মানুহে কয় ন এটা মানে চিকৰিটি থাকে বুলি সেইকাৰণে অকমান যত্ন কৰিব লাগে আৰু কথাটো সেইটোৱে তথাপিও একে হল বুলি সেইটো নহল বুলি যে মানুহে বেলেগ একো নকৰিব তেনেকুৱাাত একো কথা নাই হয়
চিকৰটি মানে আৰু কিনো আৰু,
যেনেকেই নহওক,
তেনেকে নহওক পইচাটোহে লাগে মানুহক, হেই তেনেকুৱা ধৰণৰ মানে, কি তুমি আজি চৰকাৰী চাকৰি পোৱা নাই, তুমি বিজনেছ কৰিছা বা ব্যৱসায় কৰিছা, ভাল তোমাৰ- তুমি লাইফত মানে কি জীৱনত তুমি মানে উপ উপনীত হৈছা। সেই তুমি পইছাটো মানে আজিকালি জীৱন মানুহৰ পইচাটোৰ পিছে ন পইচাটোনু কিমান আছে চাব মানে প্ৰথমেতো পইচাটো বিচাৰিব তুমি কেনেকুৱা কিহত আছা তুমি এতিয়া, আৰু তুমি এইটো, পঁচিছ বছৰ পাছত তোমাক কোনো নুসুধে যে, তুমি কি কাম কৰিছাঁ, তোমাক সুধিব দাইক কি মানে কি পইচাটো তোমাৰ কিমান আছে?
অ ', মানুহ বিলাক এনেও সেনেকুৱাই ন মানুহে খালি পইচা পিছতহে দৌৰে। নেচায়ে মানুহে মানে কি কাম কৰিছে সেইটো নেচাই, কিন্তু পইচা থাকিলে তোমাৰ ওচৰত চব আহিব মানে তেনেকুৱা।
অ, মানে কি' আজিকালি চব পইচাটো বিচাৰিব ন প্ৰথমে তুমি কিমান মানে কিমান আহিল আয় কৰিছা
অ', উম সেয়াই ফাৰ্ষ্টে মানে এইটো কথা সোধে যে, তুমি আহ ত মানে তোমাৰ মানে অকাত কিমান আছে সেইটোৱে শুধে চবে,
তুমি, আজি দিনটো কিমান আয় কৰিলা, কিমান ব্যয় কৰিলা। তুমি কাইলৈ কিমান সঞ্চয় কৰিছাঁ, সেইটো সুধিব চবে প্ৰথমতে মানে
ক'ত আছা, সেইবিলাক চব মানে মানুহে বহুত উম, চকু দিয়ে।
তোমাৰ জীৱন ধাৰণটো কেনেকে চলিছে তুমি কেনেকে, কৰিছা বা কেনেকে চলিচা সেইটো বোৰ মানে বেছিকে, চকু দিয়ে। তুমি যিমান টকা ইনভেষ্ট নকৰা কিয়, মানে কি যিমান টকা তুমি নেখেদাও কিয় যিমান টকা তুমি আজিচা কিয়
উম
ঘৰটো চাবা কিয় হা মই গম পাইছোঁ, মানে মো মানে মই চলিলো। গম পাইছো মানে গম পাইছোঁ কি, তুমি কেনেকে ফুৰিছা কেনেকে কি কৰিছাঁ তোমাক মানে কি ফাৰ্ষ্ট চাব তোমাক
আহ
যদি তুমি আজি কোটি টকা আয় কৰিছা
অ মানে হেৰি মানুহৰ মানে ধাৰণাটো কেনেকুৱা যদি মানে তোমাৰ হাতত পইচা থাকে। তথাপিও তুমি যি সাধাৰণ জীৱন যাপন কৰিব বিচৰা নহয় যেতিয়া তোমাক মানে গুৰুত্ব নিদিয়ে কিন্তু তোমাৰ মানে য'তে ত'তে ধাৰেই নাথাকক কিয় তথাপিও যদি তুমি বিলাসীতা দেখুৱাইছা মানুহক তেতিয়া মানে। তোমাৰ মানে বহুত সমাজত মানে উচ্চ স্থান দিব এনেকুৱা মানে মানুহ বিলাক আজি কালি।
সমাজত যোনবিলাক মানুহে বিলাসিতা জীৱন যাপন মানে জীয়াই আছে তেওঁক। কালি মানুহৰ বহুত। চলোতে চলিছে মই গম পাইছোঁ ভালকে অলপ। মই দেখিছো মানে বহুতে মানসিক। কি যাৰ তাৰ পৰা ধাৰ লৈ কিনে নিজৰ ঘৰ বনাব। শেষত কৰে নিজৰ কাৰণে আৰু। তো এইটো নাইকিয়া হৈ যায়।
উম
মানে কি এই জোনকোটা মানুহ মানে সোনকালে ধনী হয় বা।
উম
মানে বহুত ওৰলৈ উঠি যায় কিন্ত সিহতে বহুত। সোনকালে নাইকিয়া হয়। তুমি এটা বহুত ভাল ঘৰ বনাইছা। ভাল ঘৰত। তুমি চৰ্ট ঢালাই দিলা বাৰু। মানে এইটো। ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড।
অ দুই তলীয়া তিনতলীয়া ঘৰ যেনিবা বনালোৱেই বিল্ডিং।
তু সেইটোৱেই কথাটো। যদি তোমাৰ মানে একো পইচা নহাকে তুমি কেনেকে মেইনটেইন কৰিবা যে। গোটেই ঘৰ চলাবৰ কাৰণে।
আহ
ধৰি লোৱা মানে একো নাথাকিলে?
উম
সেইটো মানে কথাটো।
হয় মানুহে খালি ঘৰটো বনাই পেলাই বহি থাকিলেই নহব। নহয় ঘৰটো এতিয়া। চলাবলৈ কাৰণটো মানুহৰ পইচাটো লাগিবই ন। উম হয়। এখন চলাব কাৰণে কিমান পইচাৰ প্ৰয়োজন হয় এইবিলাক ঘটিব কেনেকে লাগিব মেনটেইন মানে মেনটেইনেন্চ টো কেনেকে ৰখাব লাগিব সেইটো জানিব। ব লাগিব।
সেইকাৰণে মই মানে কি আজিকালি মানুহক মানে মই মেইন বিশ্বাস কৰাটো বাদ দিছো মানে। যেনেকে নহ‌ওক যিয়ে নহ‌ওক তুমি যেনেকে থাকা মই যদি মোৰ কোনো ক। কথা নাই। তুমি চলা তুমি নিজৰ। আকৌ নিজে ভৰি ওপৰত থিয় হোৱা। তুমি চলোৱা। তুমি এৰা খেৰ ঘৰ চলোৱা বা এটা ফৰ বিএচ কে বিল্ডিঙ চলোৱা,
উম
নিজৰ ওপৰত নিজে ভৰি ওপৰত থিয় হব লাগিলে
অ
বাকি ভাত পানী খালা নে
অ অ এই বনাই আছে মাটি। দি দিয়া মই যাও নহ'লে,
অ হ'ব দে অ।
উ উম দিয়া।